হেল্লো' কি খবৰ তোমাৰ?
ভাল, তোমাৰ?
মোৰো ভাল, কি কৰি আছা তুমি?
এ মই অলপমান পঢ়ি আছিলো ৰবা, তুমি কি কৰি আছা?
হয় ফুৰি আছিলে, মই ভাত বনাই আছ ৰ'বা ভাতটো মানে বনা, তুমিও বনালা নে নাই?
নাই, নাই, বনোৱা নাই, জানাই নহয় আমাৰ অলপমান দেৰি হয় খাবলৈ।
অ হয়, হয়, মই মাছ বনাই আছো, মাছ আৰু ভাত বনাই আছো। মা-ভাতটো হৈ গৈছে, এতিয়া মানে মাছৰ যোগাৰ কৰি আছো আৰু।
মাছ আজি কেনেকে বনাব বুলি ভাবিছা?
আজি মানে মছলাটো বটিকেনে আৰু মছলা বটি ম-মচলাতে মানে মাছটো মানে মিক্স কৰি কেনে আ আৰু মানে তেল দি বেহৰ আগতে দিকেনে তাৰে পাছতে যেতিয়া বেহৰ তো অলপ এইটো জ্ব-জ্বলি যাব ন, তাৰে পাছত মাছটো ঢালি মানে বইল টাইপ, এনেকে বনাম বহুত ভাল লাগে, বনাই চাবচোন বৰ টেষ্টি হয়।
কৰিম দিয়া এবাৰ।
হয় কৰিবা, হয়, হয়, মই পঠাই দিম দিয়া। আৰু তুমি এতিয়া কি পঢ়ি আছা, কলেজ নে স্কুল?
মই কলেজত-কলেজত।
কলেজে তুমি ৰেগুলাৰ যোৱা নে?
অ ৰেগুলাৰ যাব লাগে উপায় নাই, এটেণ্ডেঞ্চৰ কথা আছে।
হয়, হয়, ঠিকেই কলা তুম
এটেণ্ডেঞ্চ কম হলে মাৰ্ক্স কা তেতিয়া ফাইন দিব লাগে
হয়, হয়, ঠিকে বলা আৰু তুমি মানে স্কুল কলেজ গৈ ভাল-ভাল পাইছিলা নে, স্কুল গৈ ভাল পাইছিলা?
ক'বলৈ গ'লেতো স্কুলে বহুত ভাল আচি
হয়, হয়, তুমি ঠিকে ক'লা, স্কুল টাইমটো বৰ ভাল লগা, বৰ ভাল লাগিছিলে আৰু। স্কুলত, তোমালোকে স্কুল টাইমত যেতিয়া মানে, ব্ৰেক টাইমত কি কৰিছিলা?
প্ৰথমতেতো মই যেতিয়া প্ৰাইভেট স্কুলত আছিলোঁ, তেতিয়াতো খাওঁতেই গোটেই টাইম গুচি যায়, কম টাইম পাওঁ। গৰ্মেন্ত স্কুলততো আৰু টাইমে টাইম। খেলা-ধূলাও কৰোঁ, খাওঁ, খেলা ধূলা কৰোঁ সেইবোৰে আৰু। তেনেকে, তোমালোকে মানে বাহিৰত ওলাব দিছিলে তোমালোকক, স্কুলৰ বাহিৰত ওলাব দিয়া নাছিল কিন্তু স্কুলৰ ভিতৰতে আৰু যি কৰা। তেনেকুৱা আছিলে। তোমালোকক ওলাব দিছিলে।
হয় আমাক মানে, আমাক ওলাব দিয়া ময়ো মানে, গভমেন্ট স্কুলত যেতিয়া আছিলো, ন মানে বাহিৰ ওলাব দিয়া নাছিলে যেতিয়া গভমেন্ট স্কুলত থাকতে মানে আমাক ফি মানে কলেজ স্কুলতে দিছিল খানা চানা টিফিন লৈ যাব লগা নাছিল। মানে খিচাৰি দিছিলে পায় পায়স দিছিলে হালোৱা আৰু এনে দালি ভাত কণী চব্জি এনেুৱাকে দিছিল। তাৰে পাছত আমি মানে প্ৰাইভেট স্কুল গলো ন, প্ৰাইভেট স্কুল যোৱাতে তো মানে টিফিন লৈ যাব লাগে ন, টিফিন টিফিন টো লৈ যাই কেনে আৰু যেতিয়া আমাৰ ব্ৰেক সিহঁত কিবা খাব মন গলে মানে ফুচকা ৱালাটো মানে মানে ওচৰতে থাকে, মানে গেটৰ সন্মুখতে থাকে, আমাক বাহিৰ ওলাব নিদিয়ে ন, সেইটো কাৰণে বাহিৰ ওলাই কিনে অ ফুচকা টো খাই মানে বেছি বাৰণ্ড কৰ্চ কৰিব নিদিয়ে। আমাৰ কলেজৰ মানে স্কুলৰ ভিতৰতে আমি খেলা-ধূলা কৰি কৰিছিলো আৰু। বৰ ভাল লাগিছিল স্কুল টাইমতটো।
ঘৰে আৰু ঘৰৰ বাহিৰে অপচনে নাই ক'ত আৰু
তুমি মস্তি কৰা নাছিলা নেকি।
ঘৰ আৰু টিউচন।
মই। আমিতো এনেকুৱা মানে, যেতিয়া স্কুল ছুটি হৈ যোৱা পাছতে মানে, কাষতে মধুৰামৰ গছ আমৰ গছ আছিল ন আমি মানে মধৰাম গছ আমৰ গছতে মানে, কি আমটো ছিঙি কিনে ফ্ৰেণ্ড বোৰ লগ লাগি লৰা মানুহক উঠিব দিওঁ গছত সিহঁতে মানে আম চিঙি কিনে আনে, আ দিয়া পাছত আমি লওঁ, লৈ কে আমি খাই খাই গৈ থাকো। তাৰ পাছত পেট্ৰল পাম্প আছে আহ এটা জাগাত, তাৰ পাছত তাতে আমি যাই কিনে ঠাণ্ডা পানী লৈ কিনে ঠাণ্ডা পানী খা তাতে জামৰো গছ আছে হা, ত জামৰ গছটো মানে জাম টো আমি লৈ লৈ কিনে মানে অ হোৱাইট চাৰ্ট থাকে ন স্কুলৰ ইউনিফৰ্ম টো মানে কেতিয়া হোৱাইট হয় আৰু পিংক হয় আাৰ তে যেতিয়াই হোৱাইট ড্ৰেছ হয় ন মোৰ ফ্ৰেণ্ডক মান কি খাই খাই কিনে মই তাৰ ওপৰত পেলাই দি তা মানে তাৰ পৰা ড্ৰেছটো মানে পুৰা কালাৰ মানে ৰং মানে পুৰা যেনেকুৱা জামৰ ন পুৰা এনেকুৱা দাগ লাগিছে তাই মো তাত পেলাই দিছে, তাৰ যেতিয়া ঘৰত অহা সময় মাহঁতে বহুত মানে মাৰিছিলে আৰু। বৰ মানে বহুত মানে বহুত দুষ্ট কৰিছিল ছিলো আৰু স্কুল টাইমত বহুত মানে বহুত ভাল লাগে আৰু স্কুল টাইম আমিতো ৰেগুলাৰ গৈছিলো স্কুলতো মানে এনেকুৱা নহয় যে কলেজত স্কুলত মানে ৰেগুলাৰে গৈছিলো কেতিয়াও মানে এনকুৱা নহ'ল যি এটেন্দেন্সটো কমি থাকি আৰু কলেজত মানে এক্সাম দিব নিদিলে এনকুৱাকে হোৱা নাই কেতিয়াও। বৰ ভাল লাগিছিল আৰু স্কুলত বেছিভাগ মোকতো স্কুলতে ভাল লাগিছিলে আৰু বহুত মাস্তি কৰিব পাৰিছ টিফিন টো মানে বহুত ধৰণৰ টিফিন পাও ন পাৰঠা লৈ যাও কেতিয়া কেতিয়া কচুৰি লৈ যাওঁ এনকুৱা বৰ ভাল লাগিছিলে। তুমি লৈ গৈছিলা নে নাই টিফিন বোৰ।
মানে মই যে তিয়া প্ৰাইভেটত আছিলো তেতিয়া সদায় টিফিন নিব লাগিছিলে যিহে প্ৰাইভেটত নিদিয়ে। কিন্তু গৰমেণ্টত নিয়া বন্ধ অ' গৰমেণ্টত নিনিছিলোঁ কিন্তু। তাতে দিছিলে ন?
হয় হয়, ঠিকে ক'লা তুমি গৰ্মেন্টটো দিছিলে
কি আছিল আমাৰ স্কুলত, আ সপ্তাহটোৰ গোটেইকিদিন দালি আৰু ভাজি আৰু ভাত আৰু মঙ্গলবাৰে দি খিচাৰী বুধবাৰে কণী দিছিলে, দালি শনি আৰু শনিবাৰে পায়স, তেনেকুৱা আছিলে।
হয় হয়। কি হৈছে তুমি মানে এনেকুৱা চৰকাৰী চবতে চ সমানেই হয় আমাৰো হেন তেনেকুৱাই হৈছে তোমাৰ নিচিনা মানে ডে বাই মানে বেলেগ বেলেগ বস্তু দিছিল আৰু। খাবলে, ভাল লাগিছে, চৰকাৰীতো ভালে লাগিছিলে বহুত ভাল লাগিছিল এইটো কৰি কেনে ভাল লাগিছিল ফ্ৰেণ্ড বোৰ আৰু কৰো ফ্ৰেণ্ড বোৰৰ লগত বেছিয়ে ভাল লাগে ন আৰু এতিয়াতো কলেজতো কলেজতো ভালেই লাগে মানে কলেজৰ ফ্ৰেণ্ড বোৰৰ লগত বেছি
মাস্তি নহয় সেইটোয়ে আৰু, সেই এনজয়মেনটো নাই যিটো স্ক
হয় যিটো স্কুলত থাকে আৰু হয় সেনেকুৱা নাছিলে আৰু।
নাছিলে স্কুলতো আমাৰ ই আমাৰ বহুত ডাঙৰ এটা ফিল্ড আছিলে আমিতো এই ইফালৰ পৰা সিফাল দৌৰোঁতে দৌৰোঁতে অৱস্থাই বেয়া হৈ যায়। একেবাৰে আৰু আমাৰ মাজতে এটা চখ উঠিছিলে কাবাডী খেলাৰ।
হয় হয় স্কুল টাইমতো কাবাডীতো খেলা হয়। ঠিকে কৈছা তুমি। অ' কাবাডী খেলা, হয় লুকা ভাকুও খেলা।
অ' আৰু কুট কুট খেলা।
হয় হয় ঠিকে ক'লে মানে আমাৰ যিটো চৰকাৰী আছিলা বেছি গ্ৰাউণ্ডটো মানে বহুত আছিলা ফিল্ড টো আৰু যেতিয়া প্ৰাইভেট পঢ়াতে মানে ইমান ফিল্ডটো নাছিল আমি এনেই মানে ইমান খেলিব পাৰা নাছিলো এনে ৰুমত মানে ক কলেজখনৰ ভিতৰতে মানে লুডু দিছিল আমাক ছাৰতে লুডু খেলে আৰু ল'ৰাবোৰ মানে কেৰম খেলে। তে সিহঁতৰ লগতে খেলিছিলো আমি লুডু বেছিভাগ খেলা হৈছিলে লুডু আৰু দৌৰা দৌৰোঁতে হয়ে আৰু দৌৰা দৌৰি ধৰা তাৰ পিছত ধৰি কেনে মাৰা আৰু সেনেকুৱাকে, বৰ ভাল লাগিছিলে আৰু খেলি কিনে।
সেইটোতো হয় বহুত ভাল আছিলে, স্কুল লাইফৰ নিচিনা লাইফেই নাই।
হয় স্কুল লাইফইৰ নিচিনা লাইফে নাই।
চব ধৰণৰ যিমান এনজয়মেন্ট আৰু কোনো টেনচনো না আছিলে তুমি স্কুলত ৰাতিপুৱা উঠা যোৱা ঘূৰি আহা কোনো ধৰণৰ টেনচন নাই। পইচা টেনচন নাই যোৱাৰ টেনচন নাই খোৱাৰ টেনচন নাই, এতিয়াতো আৰু চব ভাবিব
এতিয়া তুমি কি কৰি আছা কলেজত প্ৰজেক্ট বনাই আছা নেকি?
প্ৰজেক্ট মানে মই প্ৰেক্টিকেল কৰি আছো মোৰ, এই নক'বা আৰু ৰাতিপুৱা মোৰ এক্সাম দুটা- দুটা তাকো এটাও নহয়। মানে জীৱনটো মোৰ সেই কৰি দিছে একেবাৰে দুটা- দুটা এক্মাম আৰু দিব পাৰি নেকি কোৱাচোন এদিনত।
অ' সেইটো তুমি ঠিকে ক'লা মানে এনেকুৱা আমৰ লগতে হৈছিলে আৰু এনেকুৱা হে দিনত দুই দিন মানে দুইবাৰ কে এক্সাম। হয় তাতে বহুত মানে বহুত প্ৰব্লেম হৈ কি পঢ়িম এইটোৱেই পঢ়িম ন সেইটোৱেই পঢ়িম এনেকুৱা মানে হেডেক হৈ যায় আৰু। কনফিউজ হৈ যায়, এইটো পঢ়াৰ পাছত এইটো একজাম শেষ। পতকে হিটো একজামো হয় যায়। ঠিকে কলা তুমি অলপ বহুত তান হয় আৰু।
বহুত দিগদাৰ হয় মিলাবলে দিগদাৰ হয় আজিও হৈছিলে, আজিও দুটা একজাম আছিলে।
আমাৰ সোনকালে শেষ হৈ যাব, দুটা দুটাকে দিছে মানে।
সোনকালে শেষ হয়।
অ' হয় হয়, হেডেকটো বহুতে কিয় কি তুমি চোৱা আমিতো এটাই পঢ়াতে দিনটো গুচি যায় আৰু দুটা দুটাই কেনেকে পঢ়াবা। এইটো তুমি
আমাৰ এ আমাক গেপ দিয়াৰ পিছতো এটাই পঢ়া নহয়। এতিয়া আকৌ গেপ নিদিয়াকে দুটা দি আছ।
অ' ঠিকেই কৰা তুমি, তুমি এতিয়া ভাত-ভাত কোনে বনাব?
ভাত মায়ে বনাব ময়ো অলপমান হেৰি কৰি দিম।
হয়। কি বনাবা?
আজি মাংস আনিছে ৰবা।
হয়, মাংস খাবা আজি?
আজি মাংস খাম আৰু মই কালি মানে দেউতাক ক'লো বহুত দিন হৈ গ'ল মাংস খোৱা নাই। মাংস অলপমান আনা মন গৈছে খাবলে ৰুটি মাংস খাম।
ঠিক হ'ল আৰু ৰুটি মাংস খাই ব বহুত টেষ্টি লাগে গ্ৰেভি কৰি মাংস।
অ গ্ৰেভি কৰি, মই মাক কৈছো যে মা গ্ৰেভি কৰি হেনে বনাবা বেছি
হয় মাংসৰ লগততো বেছিভাগ ৰুটিয়ে ভালে লাগে কিন্তু মাছৰ লগত মানে ভাত বেছি ভাল লাগে।
অ মাছতো ভাতৰ লগত আৰু টেঙা মাছতটোও মই বহুত ভাল
হয় হয় মাছত যদি টেঙা দি দিয়া হয় বৰ ভাল লাগে।
বহুত ভাল লাগে মানে তোমাৰ টেঙাটোৰ সোৱাদো সোৱাদ ক্ষতিও নকৰে মচলা দিলে তেনেকে ক্ষতি কৰে সেইটোত ক্ষতিও নাই।
হয় হয় ঠিক আছে মানে এনেকুৱা সেটো নহয় মানে এনি টাইমতটো চব বস্তু খাব নোৱাৰি না যেনেকুৱা কিতা এতিয়া মই মান মই ক'লো মা মাম মা মছলা দিকিনে বনাই আৰু কেতিয়াবা কে চিম্পুল কে বনাই আৰু চব মাছৰ লগত মানে চব বস্তু চুট নকৰে। অ যেনেকুৱা ৰৌ মাছ যদি আনিলে। ৰৌমাছ যদি জিকা ভুলেদি বনাব পাৰি আইতাৰ যদি চান্দা মাছ কচ মাছটো এনেকুৱাকে নহয় মানে অ চব বস্তু মিক্স নহয় আৰু তাতে ভাল নালাগে। সেইটো কাৰণে মচলা বতি কিনি বনাবা বহুত টেষ্টি লাগে হয়। হয় ঠিকে ক'লা তুমি
কিছুমানৰ টেঙা, চবৰে বেলেগ বেলেগ মাছৰ কথা বুলি ক'লে তো মোৰ খালি হা
পঢ়া
পঢ়া কৰি আছো এতিয়া চাও
কলেজ গৈ কেনেকুৱা লাগে? তোমাক
কলেজ চাই এনেতো ভালেই লাগে এনেই গোটেই দিনটো ভাল কিন্তু এই এক্সামৰ সময়ত আৰু প্ৰেক্টিকেলৰ টাইমত মানে একদম মানে কিবা লাগি যায়।
অধি‌হোৱাড় দিনতটো বহি প্ৰে প্ৰেকটিকেল কৰি থাকিব কাৰণে বহুত হেৰি লাগিছে থিকে কৰা তুমি বহুত কষ্ট হয় পাছত ভাল হ'ব আৰু। নে নহয়
উম সেইটোৱে কি তোমাক আৰু মই কি ক'ম কালি মোৰ একজ কাম এতিয়ালেকে মই প্ৰেক্টিকেলেই লিখি আছোঁ মোৰ এতিয়ালেকে গ্ৰাফ ড্ৰ কৰাই হোৱা নাই
হয় প্ৰেক্টিকেলৰ মাস্কটোতো থাকিব‌ ন আজি গৈ তুমি পেক্টিকেল বনাই আছা ন তে প্ৰেক্টিকেলত মাস্কটো দিব ব না ডেন প্ৰেক্টিকেলটো বনাব লাগিব তুমি যেতিয়া পৰীক্ষা যে পঢ়িবা সেইখিনিতো তুমি পঢাটোয়ে দিব লাগে প্ৰেকটিকেলটো এক্স্ৰটা মাৰ্ক হয় ন তুমি যদি সেটো মানে এইটো যদি নকৰিবা তুমি এক্সটা মাৰ্কটো নাপাবা হয়নে নহয় ঠিক আছে দিয়া তোমা লগত ভাল লাগিল কথা পাতি আৰু পাছত কথা পাতিম দিয়া
অ অ হ'ব দিয়া ঠিক আছে দিয়া বাই বাই অ অ দিয়া